হেল্ল'!
অ', কোৱা! কি কৰি আছা?
এ, সন্ধিয়া অ', মই এই সন্ধিয়া চাকি-বন্তি দি কৰি লৈছো। তুমি দিলা?
অ', দিলো দিয়া।
আজি শনিবাৰ যে, উম, আজি শনিবাৰ মানে হনুমান চালিচাখন পঢ়িলেহে ভাল লাগে, হয়নে।
হয় নেকি! আমাৰ আকৌ মানে শনি মন্দিৰ এভাগ আছে যে।
অ', আছে নেকি! চাকি দিয়া, অ, ভালেই কৰা। এনে হেৰি কৰিবাচোন! শন অ', শনিবাৰে-শনিবাৰে হেৰি কৰিবাচোন! এয়া হনুমান চালিচা মঙ্লবাৰে পঢ়িবা, উম, পঢ়িবাচোন। ঘৰলৈ
কিতাপ খন কিনি আনিছা নে কি!
নাই, নাই, নহয়। মুখস্থ আছে এনেকুৱা পুৰা। অসমীয়া আৰু হিন্দী দুয়োখন মুখস্থ হৈ গ'ল।
অ', ভালেই দিয়া মোৰ নাই কিন্তু দেই! মই মানে চেষ্টা কৰো, কিন্তু লাষ্ট নোৱাৰা হৈ যাওঁ।
কি কৰিবা জানানে! লগাই থৈ দিবাচোন ঘৰত। বোলে মানে, তুমি লাগিলে মোবাইলতে লগা অলপ-অলপ গাই থাকিবা, মানে ঘৰত মানে মানুহৰ যদি বেয়া চকুও পৰে, সেই টোও বোলে কটা যায় গম পাইছা! কটা যায় সেইটো কাৰণে। কৰিবা।
হনুমান চালিচা, অ, মানে কি শুনিতো ভালেই লাগে দিয়াচোন। বহুত মন একে বহুত ভাল লাগি যায়। পা তল লাগি যায়। তাকে অ'। মংগলবাৰতটো শুনো, শুনা যায়েই, ৰাতিপুৱা মানে হনুমান চালিচা ভাগ শুনি ল'লেহে মন চন ভাল লাগে। আৰু তুমি মানে কি ৰাতিপুৱা কাম খিনি যেতিয়া তুমি মোবাইলত এনে হনুমান চালিচা লগা কৰি থাকিবা, কৰা যেনে নালাগে হয়নে! অ', কেনেকে কাম শেষ হৈ যায়, একো গম পোৱা নাযায়।
অ', মোৰ মানে সেয়া গৰম লাগিলে ইমান, মই বোলো একেবাৰে বোলো গা-চা ধুই পেলাই, চাকি-বন্তি দি, হনুমান চালিচাখন পঢ়িয়ে লওঁ আৰু। একেবাৰে আজৰি হৈ লৈছো, সেইটো কাৰণে। অ', মোৰ অভ্যসহে মানে সেইটো। মই সদায় মানে কি জানা, মই এনে লগৰ এজনক এদিন সুধিছিলো আৰু মানে, সি মানে এনে সিহঁত মাকহতে মানে অলপ চাই কৰি দিয়ে যে তেতিয়া মানে সি কৈছিল মানে তোমৰ দুহেজাৰ পঁচিছটো আৰু দুহেজাৰ ছাব্বিছ চনটো মানে তোমাৰ হনুমান চালিচা ডেইলিয়ে পঢ়িব দিছ
পঢ়িব দিছে অ সেই সেই ভাগতো পঢ়াটো খুবেই ভাল ন। এতিয়া মানে মানুহে সদায় নোৱাৰাটো কাৰণে এটা নিৰ্দিষ্ট এটা বাৰ হেৰি কৰি লৈছে আৰু
অ', সেইটোয়ে সেইটোয়ে মানে আৰু তুমি চাবাচোন পঢ়ো বুলি ক'লে পাঁচ মিনিটহে হয় পাঁচ মিনিট আও ওলাই যায় তুমি ৰাতি শুৱা সময়তো পঢ়িব পাৰা
পঢ়িব পাৰা অ ময়ো অভ্যাসটো কৰিব লাগিব ৰবা। মানে কি কেতিয়াবাতো মন চন মানে মনটো কেতিয়াবা বহুত বেয়া লাগি থাকে ন। বা অ বা এতিয়া ভাবাচোন কিমান টেনচন কিমান কি চিন্তা কৰিবা মানুহ জীয়াই থকালে সেইটো থাকি বই বাৰু সেইকাৰণে মানে শুনিম আৰু হ'ব লাগিব অ'। এতিয়া তুমি কিবা এটা আৰু চোৱা মানে মানুহৰ ব্ৰেইনটোতে গো টেইখিনি হয়নে মাইণ্ডটোয়ে যদি বেয়া হৈ থাকে আৰু তুমি কি হে বেলেগত মন দিবা। একো কাম নহয়।
তুমি সেইটো কাৰণে মানে কি কৰিবা সদায় ধৰি লওক গা পা ধুই কৰি লৈ পেলাই তুমি এবাৰ হ'লেও শুনিবা শুনোতে শুনোতে তোমাৰ মানে কি হব অভ্যাসটো হৈ যাব অভ্যাস হওঁতে হওঁতে তোমাৰ মানে কি হব গোটেইখন নিজৰ মনত ৰৈ যাব আৰু পিছত তুমি মোবাইলটো হেৰি কৰিব নালাগে আউ কেতিয়াবা তোমাৰ মনটো বেয়া লাগিলেও তুমি নিজেই পঢ়িব পাৰিবা
অ আমাৰ এয়াতে দেখিছোঁ গাঁৱত মানে হনুমান মন্দিৰ এভাগ আছে যে গাঁৱত তাছত সেয়াত দেখোঁ অ মানুহ আহহিত মানে তাত তাতে আৰু ধুনীয়াকে বহি পেলাই পঢ়ি থাকে মানে দেখি মানে খুবেই ভাল লাগে সেইটো এটা পৰিৱেশ দেই
অ আমাৰো ওচৰতে আছে তোমাৰ নহয় মঙ্গলবাৰ দিনাখন তুমি ভৰি দিব জেগা নাপ পাবা এনেকুৱা মানুহ হয় মানে চোৱাচোন আগতে কিন্তু ইমান মানুহ মানে ভগৱান মানে হনুমান ভক্ত নাছিল কিন্তু হয়নে, আগতে মই দেখা নাছিলোঁ আজি নহয় নহয় আজি তিনি বছৰমানৰ পৰা মানে ভগৱানৰ মানে হনুমানৰ প্ৰতি যিটো এটা শ্ৰদ্ধা হৈছে মানুহৰ সেই মানে ভাৱ তো মানে জানানে ভাবিলে মানে তোমাৰ গাৰ নোম হিয়ৰি আহে এনে কোৱা লাগি যায় চাবাচোন আৰু মানে কি জানা উম অ সেইটোয়ে তেওঁ ৰামৰ ভক ক্ত হয় তুমি যদি নহয় তুমি সদায় যদি এশ আঠ বাৰ যদি ৰাম ৰামকে যদি তুমি যদি নিজে মুখত উচ্চাৰণ কৰা সেইটোতো বহুত সহজ হয় জানা সেই তেতিয়াও‍ঁ মানে তুমি হনুমানক মানে ধৰি ল মনত শান্তি দিব
অ থি অ অ অ ৰাম নাম ললে মানে হনুমানজিও হেৰি হৈ য
এনেকে যাই তুমি খালি ৰাম ৰাম ৰাম এনেকে যদিও কৈ থাক কা তেনেহলে মানে তোমাৰ মনটো চাবাচোন মানে ইমান ভাল লাগে আৰু তুমি যদি নহয় বহুত এটা অসুবিধাত আছা মানে তোমাৰ একে অশান্তি লাগি আছে তুমি তুমি তুমি ধুনীয়াকে বহি এখন ল'বা ডায়েৰী এখন ডায়েৰীত তুমি ধুনীয়াকে এশ আঠ বাৰ ৰাম ৰাম লিখি খিবাচোন তোমাৰ মনটো শান্তি হৈ যাব গৈ কিন্তু বহুত ভাল লাগে জানানে কৰিবাচোন মই আগতে কৰা নাছিলোঁ কিন্তু‌ বুইছানে এতিয়া মানে মই বিশ্বাস কৰা হৈছোঁ মানে এইবিলাক
নহয় সেইটো এটা সেই শ্ৰদ্ধাটো নিজৰ ওপৰত হয়নে তুমি এতিয়া যিমান যি শ্ৰদ্ধাটো নিজৰ মনত ল'ব বা যি মতে ভাবিবা আৰু দিয়াচোন মানুহ ভগৱানৰ হেৰি এটা থাক কিলেহে মন চন ভাল লাগি, উম
এইটো নহয় যে তুমি মন্দিৰত গৈ পৰি থাকিব লাগিব হয় কিন্তু তুমি যদি ঘৰতো যদি ভাল মনৰ ভাৱত কাৰো একো অন্যায় নকৰাকে যদি তুমি যদি ভগৱানক বিচাৰা। মানে তেতিয়া তুমি মানে কোনো ফালৰ পৰাই।
অ একো অসুবিধা নহয় কোনোবা নহয় কোনোবা এটা চাইডৰ পৰা তুমি। সেইটো মানে তেওঁ বচাই নিবই তোমাক।
তোমাৰ মানে মই মোৰ মোৰ জীৱনত। এনেকুৱা মই বহুত পৰিস্থিতি পাইছোঁ মানে সেইকাৰণে উম।
মানে একে শ্ৰদ্ধা মনেৰে যেতিয়া কৰিবা তুমি নিজৰ ক্ষেত্ৰতে তুমি সেইটো। প্ৰমাণ পাবা যে তুমি কিমান খিনি বিপদত। পৰা তুমি মুক্ত হৈছা হয় নে নহয় তোমাৰ বিপদ বোৰ কেনেকে পাৰ হৈ গৈছে। চে মানে গমেই নাপাবা তেতিয়া আৰু পিছত সেইটো বস্তু। চ অনুভৱ কৰো অ মই। এই মোৰ এইটো বিপদ এনেকেইয়ে পাৰ হৈ গ'ল গে হয়নে গমেই নাপাবা অ গমেই নাপাবা।
সেইটোয়ে হয় আচলতে এইবিলাক চব এটা এটা বিশ্বাস নহয় জানো ন আমাৰো ভগৱানৰ প্ৰতি চৰ্দা। ভাৱটো ন সেইটোয়ে সেইটোয়ে নিজৰ বিশ্বাস সেইটোয়ে। মানুহে আচলতে যদি অবিশ্বাসৰত। থাকে কেনেকে চলিব ন সকলোবিলাকতো অবিশ্বাস হ'ব নোৱাৰে দিয়াচোন সেইটোৱে। অ অ সেনেকুৱা সেনেকুৱা উম সেইটোয়ে।
আৰু ভাল লাগে সোমবাৰ দিনা তুমি চাবাচোন অ। শিৱ মন্দিৰলৈ যাওঁ গলে চাকি এগছ জ্বলাই থৈ আহিলে। কিমান মনতটো পবিত্ৰ লাগে দিনটোলে ভাল লাগি থাকে।
তুমি কেতিয়াবা চাবাচোন তুমি যাওঁ বুলিও নাভাবা। কিন্তু ইমান ধুনীয়াকে তোমাক সময়টো মিলি যায় নহয় এনেকুৱা লাগে যে চে অ। শিৱজীয়ে নিজেই কৈছে যে আহ। আজি অ আজি আহ তই মোৰ ওচৰত এনেকুৱা নিচিনা লাগে জানানে।
খুব ভাল লাগে এতিয়া এতিয়া যে আমি। মানে কথাটো পাতিছো মোৰ এতিয়াই মানে মানে মন চন ভাল লাগি গৈছে হয়নে।
অহ সেইটোৱে সেইটোৱে। সেইটোয়েটো শ্ৰদ্ধা ন আমাৰ তেওঁলোকৰ প্ৰতি থকা শ্ৰদ্ধাটোয়েটো আমাৰ ভাল লাগে হয়নে। ভাল নলগা হয় বা তেনেকে নোহোৱা হয় কেনেকে শ্ৰদ্ধা ভাৱটো জাগিলে হয় ন।
কেনেকে এতিয়া সময় নোহোৱা হৈ গৈছে ন। মানুহ কিমান ব্যস্ত হৈ গৈছে তাৰ মাজতে মানে ভগৱানৰ নাম ল'ব পাৰাটোহে তোমাৰ আচল। বহুত ডাঙৰ কথা এতিয়া মানুহ চোৱাচোন দিন একে। ৰাতিপুৱা উঠাৰ পৰা তুমি ৰাতি শুৱালে খালি ব্যস্ত। ত' ব্যস্ত ব্যস্ত সকলো মানুহ যিকোনো বেলেগ বেলেগ কামত ব্যস্ত হৈ থাকে। তাৰ মাজতে তুমি কেনেকে ল'ব পাইছা অ।
অঁ দিনৰ দিনটো খেতি কৰে ন খেতি কৰা মানুহে। অফিচত যোৱা মানুহে দিনৰ দিনটো অফিচতে বহি থাকে পাঁচটা বজালে মানে তুমি। স্কুলত কৰিছা তোমাৰ স্কুলতেই গোটেই দিনতটো গুচি যায় হয়নে নহয় তাৰ মাজতে অ।
উলিয়াব লাগিব আৰু।
সেইটোয়ে তেনেকৈয়ে উলিয়াব লাগিব তেতিয়াহে আমাৰ ধৰি লোৱা পিছৰ প্ৰজন্মটোয়ে বুজি। পাব ন যে তেওঁলোকে কেনেকৈ এতিয়া চোৱা জুবিন গাৰ্গক ন আমি পাইছো হয়নে? আমি চকু আগত দেখিছো হয়নে নহয় তেওঁ এজন ইমান মহান ব্যক্তি ইমান মানুহক। সহায় কৰে তেওঁ হয়নে নহয় চোৱা অ চোৱাচোন তেওঁ ভগৱানৰ অংশ। ঘৰ নিচিনা হয়নে তেওঁ নিজৰ পইচা খিনি আনি বেলেগক ভগাই দি আছে।
ভগাই দিয়ে চোৱাচোন নিজলে নাভাবে নেভাবে ভাব। কেনেকে মানুহে মানুহ মানে চব কি জানা পইচাৰ প্ৰতি মানুহৰ এটা হেৰি থাকে আকৰ্ষণ অ আকৰ্ষণটো থাকে তেওঁৰ নাই ভাবাচোন মানুহ হৈও নেথাকে
তেওঁৰ মৃত্যুটোৱে শিকাই থৈ গৈছে মানুহক যে পইচা মানে হেৰি নহয় বেছি দৰকাৰী নহয় কিন্তু সেই মানুহখিনিক যে তেওঁ যে ৰাখি থৈ গৈছ ছে নিজৰ জীৱনত সেইটো বহুত ডাঙৰ কথা সেইদিনাখন চোৱাচোন ফটো খন নাইকিয়া কৰিছিলে নেকি ন তাৰ কিমান মানুহে ফটো খন কৰিবলে আকৌ আহি গ'ল চোৱাচোন সেইটোয়েই সেই শ্ৰদ্ধাটো মানে অ আজি আমি যিখিনি বুজি পাইছো আমাৰ পিছৰ জেনেৰেশ্যনটোক আমি নিজে বুজি
বুজাবলে আৰু মানে পিছৰ জন্ম অ প্ৰজন্মটো মানে কেনেকুৱা লাগিব এই মানে সাধু শুনি আছো। যেন আমি যেনেকে আগৰ কথাবোৰ শুনিলে তেনেকে অ
আমি এতিয়া আছে শংকৰদেৱ মাধৱদেৱক কথা শুনিলে আমি সাধুৰ নিচিনা পাও হয়নে জ্যোতিপ্ৰসাদ আগৰৱালা এইবিলাক অ আজি এতিয়া চোৱাচোন ৰাভা দিৱস হয়নে তেওঁকতো আমি কেতিয়াও দেখা নাই ন দেখা নাই আমাৰ কাৰণে সপোন এটা হয়নে যে তেওঁ আছিলে তেওঁ এনেকুৱা আছিল কিন্তু আমি নিজৰ নিজৰ জীৱনত আমি জুবিন গাৰ্গক পাইছোঁ আমাৰ কাৰণে সেইটো এটা মানে একদম অ সেইটো এটা থাকি গ'ল। অ এনেকুৱা এজন মানুহ আছিল অ যে দুখী দুখীয়াক ইমানেই দান কৰিলে তেওঁ নিজৰ কাৰণে একো নললে অ নথলে সেইটোয়েই সেই
তেওঁ মানে কেতিয়াবা এনেকুৱা হয় নিজৰ কাৰণে খুজিব লগা হয় যে বেলেগ তেওঁৰ লগত থকা যে অ তেনেকুৱা লগত যে মোক অমুক টো দেচোন অ
টো ন সেই গৌৰৱটো যেতিয়া তুমি ভাবা যে হয় আমাৰ অসমত এজন এনেকুৱা মানুহ আছ আছিল ন তেতিয়া তোমাৰ চাবাচোন গাৰ নোম শিয়ৰি যায় তেওঁৰ কথা ভাবিলে মানে তোমাৰ সচাঁকে
মানে এতিয়া চাবাচোন তোমাৰ যিমানে যি নাথাকক অসমখনত যিয়ে অ মানে উৎসৱ নহও কিন্তু মানে কি হয় খালি খালী একো ভাল নালাগে অ তুমি ইফালে যাবা অ ইফালে যাবা কিবা এটা যেন নাই মানে খালী হৈ আছে অ মানে গোটেই অসম খনে মানে কি হৈ গ'ল খালি যে অনুভৱ
খালী আৰু তোমাৰ এইবাৰ ব'হাগ বিহুত তোমাৰ ইমান উৎপাত নাই নহয় বিহু প্ৰগ্ৰামবিলাক কত যে মঞ্চত ইমানেই গায়ক আহিছে উম একদম ভাল লগা নাই পূজাতটো তোমাৰ মানে মান ইমানেই সেৰেঙা চোৱা কেইদিন হৈছিলে ন তাৰ আগ
এইবাৰ যে পূজাত যে আমাৰ যে মহালয়া পাতে সেইয়াতো মহালয়া একোয়ে নাই নহয় নহয় এনেই মহালয়া মানুহৰ কেনেকুৱা উ উৎসাহ একো নাই এইবা এইবা
ভগৱানেও চবে বুজি পাইছে ন যে এনেকুৱা এটা বস্তু লৈ আহিছোঁ তহঁতৰ পৰা যে তহঁতে সচাকে দুখ পাইছ একো প্ৰব্লেম নাই অসুবিধা নহয় তহতৰ ন তেনেকুৱা এটা হৈছে আচলতে সেইটোয়ে জানা সেইটো মানুহজনৰ প্ৰতি যে সেই শ্ৰদ্ধা মৰম সেইটো যে মানুহৰ আছে সেইটো এটা বহুত ডাঙৰ বস্তু গম পাইছা
নহলে তেওঁ এইবোৰ গুণ নাথাকে ন
নাথাকে নাথাকে সাধাৰণ মানুহৰ এইবিলাক গুণ নাথাকে উম বাৰু দিয়া ন অ', হ'ব দিয়া, হ'ব দিয়া।